হয় অ। ভালে আছো। আপুনি ভালে আছে? হয় হয়। ক'ল কৰাৰ বাবে আপোনাক বাৰু অশেষ ধন্যবাদ। আমি দুয়োজনে কিছু ভ্ৰমণৰ কথা আলোচনা কৰিব পাৰো এতিয়া আমি।
হয় হয় পাৰে।
হয় আমাৰ ধৰক অসমৰে ধৰক কিছুমান জেগা এইবিলাক জোগাত আমি গৈছো কিন্তু মানে বহুত মানুহে যোৱা নাই বা বহুত মানুহে গৈছেও কিছুমান জাগাত ধৰক সেনেকোৱা বাহিৰত মানে প্ৰচাৰ হোৱা নাই। সেনেকোৱা জাগাবিলাকত যাবলৈ বৰ ইচ্ছা যায় মানেহ।
হয় হয় ইচ্ছা যায় আৰু আপোনাৰ ভ্ৰমণ কৰিলে আচলতে বহুতো নজনা কথা জানিব পাৰি।
হয় হয় বহুত নজনা কথাও জনা যায়।
হয় হয় বহুত এক্সপেৰিয়েঞ্চো হয়, সেইটো ক্ষেত্ৰতো ভাল ভ্ৰমণ।
হয় মই মানে এনেকুৱা ধৰণৰ জাগাত মানে যাই এক্স প্লৰ কৰিব মন যায় নহ, যিবিলাক জাগাত মানে কোনো যোৱা নাই এ সেনেকোৱা ধৰণৰ জাগা যদি আছে আপুনি অলপ জনাবচোন আপোনাৰ ফালৰ পৰা যদি মানে ইউটিউবাৰবিলাক আ ইউটিউবৰ যিবিলাক আছে সেইবিলাক হওক বা অন্য কোনোবা হক খুব কম মানুহ গৈছে মানে, সেনেকোৱা ধৰণৰ জগাত মানে যাব ভাল লাগে আৰু।
হয় হয় হয় সেনেকোৱা জাগা আপোনাৰ আ আমাৰ অসমতো বহুত আছে। লগতে আপোনাৰ অসমৰ ওচৰত মেঘালয় মেঘালয়ত তো আৰু বহুত জাগা আছে এনেকোৱা হয় হয় আপোনাৰ এই ৱাটাৰ ফল বিলাকো আছে আৰু মেঘালয় যোনটো প্ৰাকৃতিক পৰিৱেশ সেইবিলাক চাই খুবেই ধুনীয়া ভাল লাগে আৰু।
হয় খুবেই ভাল লাগে হয়। মই এনেই ফ্ৰী হলেই যাওঁ কেতিয়াবা কেতিয়াবা, বাইকখন লৈ হওক গাড়ীখন লৈ হওক এনেকে কেতিয়াবা গুচি যাওঁ আৰু।
হয় হয় আমাৰো হয় হয় যিহেতু আমাৰ অসমখন অসমৰ ওচৰতে মেঘালয় লাগি আছে গতিকে মোৰো সেনেকে যোৱা খায়, প্ৰায় যোৱা খায় মোটামটি সেনেকে।
হয় হয় ভাল লাগে গৈ আৰু মানে ৰিফৰেছ এটা মানে ফ্ৰেছ ফ্ৰেছ লাগে আৰু মানে পুৰা নতুনত্ব এটা পাই পেলাই যিকোনো, মইতো প্ৰায় মই এনেই আজৰি টাইমত মানে এনেই বাইকখন লৈ পেলাই এনেই নতুন জাগাত মানে ফুৰিবলৈ যাওঁ আৰু।
হয় হয় হয়।
এনেই ওলাই যাওঁ মান লাষ্ট তহে মানে চিন্তা কৰা যায় যে শেষৰ ফালে অ মই দেখোন অমুকত আহি পালো বুলি। গুৱাহাটীতে ধৰক কেতিয়াবা মানে বেলেগ জাগা বুলি নকওঁ গুৱাহাটীতে কেতিয়াবা মই মানে গলি বিলাকত এনেই ঘূৰি ফুৰিছিলো আগতে। এ আজি এইটো এইফালে যাওঁ আৰু এইফালেনো কি পায় বুলি সেনেকোৱা ধৰণৰ। মানে সেইটো এটা ট্ৰেভেলে হয় দিয়কচোন, সেইটো এটা ভ্ৰমণে হয় মানে ক'বলৈ গ'লে। এনেই যিহেতু ঘূৰি ফুুৰো হয়।
এনেকে ঘূৰি থাকিলে আচলতে বহুত কথা জানিব পাৰি মানুহ নানান ধৰণৰ মানুহ অ লগ পায় লগ লগ ধৰা লগ কৰা পোৱা যায়, আৰু তেওঁলোক তেওঁলোক কথা পাতিও ভাল লাগে, তেওঁলোকৰ কথা বহুত নজনা এটা শিকিব পাৰি।
হয় হয়। আমি এতিয়া ধৰক কিছুমান বস্তু আমি ইণ্টাৰনেটৰ জৰিয়তে মানে গুগল মেপৰ সহায়ত আমি যিবিলাক মানে আমি জাগা বিচাৰি যাওঁ সেইবিলাক জাগা যদি আমি এনেই যদি বাইকখন লৈ পেলাই বা হওক কাৰখন লৈ পেলাই হওক আমি যদি ঘূৰি ফুুৰো তেতিয়াও মানে সেইবিলাক জাগা আমাৰ মানে এনেই গুগল মেপৰ দৰে আমাৰ নিজৰ মাইন্ডোটো মানে চেভ হৈ যায় আৰু বস্তু বিলাক।
হয় হয় ছেভ হৈ যায় হয় হয়। আৰু সেইটো পিছত কোনোবাই যদি যাব বিচাৰে আমি ইয়াক আ তেওঁক গাইড কৰিব পাৰো যে এনেকে এনেকে গ'লে ভাল, এনেকোৱা এনেকোৱা হয় এনেকোৱা হব
কৰি পেলাই গাইড কৰি গাইড কৰোতে যেতিয়া মানে আপোনাৰ প্ৰপাৰলি মানে গাইড কৰিব পৰা যায় ন যে এনেকুৱা এনেকুৱাকে আপোনাক দেখুৱাই দিয়া ধৰণৰ যেনেকুৱা ধৰণৰ দেখুৱাই দিয়ে সেনেকোৱা ধৰণৰ যদি হয় ন, তেতিয়া আৰু বহুত ভাল লাগে হয় মই কিবা এটা গাইড কৰিব পাৰিছো বুলি পেলাই এনেকে।
হয় হয় হয় নিজকে অলপমান ভাল লাগিলে যে আমিও অলপমান কিছুমানক কাবাক শিকাব পাৰিছো কোনোবা শিকাব পাৰিছো এনেকুৱা আৰু।
হয় হয় বিভিন্ন ধৰণৰ শিক্ষা মানে এনেকুৱা ধৰণৰ শিক্ষা আৰু মানে ভ্ৰমণ কৰিলে আৰু আপোনাৰ মই এটা বস্তু দেখিছো ভ্ৰমণ বিলাকত মানে ভাষাৰ পৰিৱৰ্তন এটা আহি পৰে, ধৰক আমি কিছুমান ভাষা আমি নাজানো ঠাই ভেদে, ধৰক আমি মেঘালয়ত যোৱাৰ লগে লগে মেঘালয়ত মই যোৱা বছৰ গৈছিলোঁ এইবছৰৰত যাম মই ৰিচেণ্ট মানে বৰ্তমানলৈকে প্লেনিং এটা চলি আছে। ত মেঘালয়ত মানে কি হয় আপোনাৰ ঠাই ভেদে আপোনাৰ ভাষাবলাক বুজি নাপায়। মেঘালয়ত বুলি নহয় আমাৰ নৰ্থ ইষ্টৰে হওক বা আমাৰ অসমৰ বাহিৰতে হওক যিকোনো ষ্টেটত হ'লে মানে এই ধৰক বহুত মানুহে মানে আমি যেনেকৈ বহুত মানুহে আমাৰ অসমাৰ বাহিৰে ইংৰাজী বা হিন্দী ক'ব নোৱাৰে। ঠিক তেনেধৰণৰ সেইবিলাক জেগাতো আছে এনেকে ইংৰাজীৰ বাহিৰে আমাৰ নথ ইষ্টখনতো আমাৰ উত্তৰ পূৰ্বাঞ্চলত মানে প্ৰায় ভাগ ৰাজ্যতে আপোনাৰ ইংৰাজীটো বেছি মানে হেৰি কৰে। ইংৰাজীৰ বাহিৰে সিহঁতে হিন্দীটো অলপ খুব কমেই জানে মানে। চ অলপ ভ্ৰমণ কৰি আৰু এইখিনি মানে আয়ত্ব কৰিব পাৰিছোঁ আৰু মোৰ ফালৰ পৰা। আপুনি বা কেনেকুৱা ধৰণৰ ভাবি ভাবে এইটো।
হয় সেনেকুৱাই আপুনি কোৱা নিচিনাই। কিন্তু কিছুমান ক্ষেত্ৰ আমাৰ কিছুমান ক্ষেত্ৰত আহ সেনেকুৱা ভাষা নাজানিলে অসুবিধা হয় কিছু কিছু ক্ষেত্ৰত। কিন্তু অসুবিধা হয়, কিন্তু অসুবিধা হ'লেও আৰু কি ইমান প্ৰব্লেম সেনে জানিব পাৰি আৰু কি তেওঁলোকৰ।
হয়, উম, উম, আজিকালি আৰু যিহেতু হয়। আজিকালি আৰু যিহেতু ইণ্টাৰনেটৰ সহায়ত গুগল মেপত মানে গুগল মেপত আপোনাৰ লোকেশ্বনটো ল'বই পাৰি, ঠিক তেনেধৰণৰ আপোনাৰ ইণ্টাৰনেটৰ সহায়তেও কি কৈছে লগে লগ ট্ৰানঞ্চলেটো কৰি ল'ব পাৰি। মই ৰিচেণ্ট মই শেহতীয়া যিটো ভ্ৰমণ কৰিছিলোঁ তাতে মানে সেনেকুৱা ধৰণৰ মই তেওঁ যদি কিবা এটা কয় মই বুজি পোৱা নাই সেইটো মানে মই এ গুগলত মানে তেওঁৰ ভইচটো মানে মই পঠাই দি পেলাই মানে মই হেৰিলৈকে অনুবাদ কৰিছিলো মই অসমীয়া লৈকে বা হিন্দী লৈকে তেতিয়া মানে সেইটো বুজি পোৱা গৈছিল আৰু। ইংলিছতে মানে হেৰি কৰা যায় হয়।
হয়, হয়, সেইখিনি ক্ষেত্ৰ আমাৰ বহুত সুবিধা এই বস্তু অ' আপোনাৰ গুগল ট্ৰাচলেটতো ওলাই।
হয়, হয়, সেইটো বহুতখিনি সহায় কৰিছে সেইটো। মই প্ৰথমতে জৰিয়তে মানে কৰিছিলো হয় এনেকে মানে যি খিনি মানে অনুবাদ কৰিবলগা আছিলে, চ' এতিয়া মানে মই সেই টো জৰিয়তে কৰো আৰু গুগল ট্ৰাচলেটৰ যিটো আছে সেইটোতে। সেইটো জৰিয় তে মানে বহুতখিনি সহায় পাইছো আৰু ভ্ৰমণ কৰাৰ সূচীবিলাকত এনেকুৱা ধৰণৰ। চ' অহাকালিও ভ্ৰমণত যাম বুলি ভাবিছোঁ এনেকে। মোৰ ভতিজা এজনক লৈ পেলাই আৰু মোৰ মানে হ'বলগীয়া মানে হেৰি লগত এনেকে মানে কেইজন মান মিলি পেলাই এনেকে লগ বন্ধুৰ লগত মিলি পেলাই মানে কালি এনেকে অলপ ৰাতিপুৱাই ওলাই যাম আৰু মানে ভ্ৰমণৰ কাৰণে। গুৱাহাটীৰ আশে পাশে ফুৰিম আৰু ইমান দূৰত আৰু যোৱা নহয়।
হয়, আৰু বৰ্তমানটো গৰমৰ চিজিন গৰমৰ দিনো আহিছে ভাল লাগে আৰু।
হয়, ভাল লাগে। কিন্তু আমাৰ গুৱাহাটীখনত আকৌ বৰষুণৰ সময়ত দিগদাৰো নহয় আৰু।
হয়, সেই সেইটো এটা সমস্যা হয়। বৰষুণত অলপ বৰষুণ পৰিলে কেতিয়াবা বানপানীৰ সৃষ্টি হৈ যায়। হয়, হয়, হয়!
অ', উপায় নাই আৰু তাৰে মাজতে এনেকে আৰু মিলাই মেলি ল'ব লাগিব আৰু। হয়। তাৰ মাজতে ৰাস্তা ঘাটবিলাকো এতিয়া ভ্ৰমণ কৰি গোটেই ৰাস্তাবিলাক মানে চা চিনাকি হৈয়ে গৈছে অলম'ষ্ট। চ' সেই হিচাপত মানে অসুবিধা এটা নহয় ইমানখিনি ঘূৰোতে। নহ'লে আগতে হয়, নহ'লে আগতে কলেজত পঢ়ি থাকোঁতে বহুত অসুবিধা হৈছিলে মানে। তেতিয়া ৰাস্তা ঘাট চিনি নাপাওঁ আৰু মানে গুৱাহাটীত ঘৰ হ'লেও যেতিয়ালৈকে গুৱাহাটীত বুলি নকওঁ আপোনাৰ যিকোনো চহৰত যদি আপোনাৰ ঘৰ হয়। ঘৰ হ'লেও আপোনাৰ যদি ব্যক্তিগত যদি বাহন নাথাকে। তেতি তিয়া আপুনি মানে এক্সপ্ল'ৰ কৰিব নোৱাৰে মানে আপুনি জেগাবিলাক চিনি নাপায় ভালদৰে।
হয়, সেইটো সঁচা কথা কিন্তু। কাৰণ হয়, হয় নিজে চলাই পেলাই গ'লে বহুখিনি বস্তু আয়ত্ব কৰিব পাৰি আচলতে আমাৰ যোনটো হয়, ৰাস্তাবিলাকৰ যোনটো মেম'ৰি টো আমাৰ আয়ত্ত হয়। কিন্তু গাড়ী এখনত বহি গ'লে সেইখিনি আয়ত্ত আচলতে কম দেখিবলৈ পোৱা যায়।
হয়। আৰু গাড়ীখন যেতিয়া নিজে চলাই যায় নহয়। নিজে চলাই যাওঁতে মানে সেই ৰাস্তাটোৰ পইণ্ট টু পইণ্ট মানে মনত ৰখা যায়। মানে ৰাস্তাত কিমানটা এ ষ্ট্ৰিট লাইট আছে কি আছে এই পৰ্যন্ত মানে মনত থাকে। কিন্তু বেলেগে গাড়ী চলাই গ'লে বেলেগে গাড়ী চলাই গ'লে বা বেলেগৰ গাড়ীত গ'লে তেতিয়া মানে সেইটো ইমান মনত নাথাকে আৰু গুগল মেপৰ সহায়ত যদিও যোৱা যায় সেইটোতো ইমান এটা মনত নাথাকে মানে। অলপ অলপ মনত থাকে, কিন্তু ইমান এটা মনত নাথাকে হয়। মই
স আহি গ'লে এনে ভাল কিবা মনত সোনকালে থাকে আৰু।
হয় হয় মইতো আপোনাৰ ব জাগা তেনেকে গৈছো মই বৰপেটাৰ আপোনাৰ ধৰক সৰভোগ এনেকে আপোনাৰ মুকালমুৱাৰ পৰা এনেকে বৰতল হৈ পেলাই এনেকে গৈছিলোঁ। সেইফালে কিবা আমবাৰী নে কিবা আছিলে এনেকে। চ' এনেই গুগল মেপৰ জৰিয়তে মানে বিচাৰি গৈছিলোঁ আৰু। হয় মই এটা কথা সুধিব বিচাৰিছিলো আপোনাক মানে আপুনি বৰ্তমানলৈকে মানে অসমৰ আশে-পাশে মানে ভ্ৰমণ কৰি পেলাই কোনখিনি ঠাইত মানে আপুনি চবতছে ভাল লাগিছে? আৰু কি মানে এতিয়া উন্নতিকৰণ কৰিব লাগিব মানে? এতি আপুনি মানে কোনটো বস্তুৰ মানে খুব মানে মানে হেৰি পাই আছে মানে দুৰ্বল পাই আছে, কোনটো বস্তু উন্নত কৰিব লাগিব মানে, আপোনাৰ ভ্ৰমণসূচীত মানে এতিয়া, আপুনি কি ভাবে মানে সেইটো আপোনাৰ জানিব বিচাৰো আৰু মই
হয় আপুনি ঠিকেই প্ৰশ্ন উত্থাপন কৰিছে। আচলতে আমাৰ যোনবিলাক গাঁও এলেকা হয় তাৰে কিছুমান ৰাস্তাবোলাক কিন্তু খুবেই বেয়া দেখিবলৈ পোৱা যায়। তাত যেতিয়া আমি বাইকে হওক গাড়ী পেলাই গাড়ী লৈয়ে যাওঁ তেতিয়া আমাৰ কৰিব দিবৰ কাৰণে অসুবিধা হয়। সেইবিলাক ৰাস্তাবিলাক যদি গাঁও অঞ্চলৰ বা বিশেষকে গাঁও অঞ্চলৰ আৰু ৰাস্তাবিলাক যদি উন্নয়ন হয়, ভাল হয় আৰু, উন্নয়ন হৈছে নো হোৱা বুলি নকওঁ বহু জাগাতে হৈছে। কিন্তু কামটো যি যেনেকুৱা ধৰণ হ'ব লাগে সেনেকুৱা ধৰণৰ প্ৰায় দেখিবলৈ পোৱা নাযায় কিন্তু, খুব কম দিনৰ ভিতৰতে সেইবিলাক ভাঙি যায় বা নষ্ট হৈ যায়। গতিকে তাত অলপমান চৰকাৰে চকু দিলে অলপ ভাল হয় আৰু।
হয় হয় হয় সেইটো হয় হয় আৰু ময়ো মানে ভ্ৰমণসূচীত মানে এটা বস্তু অন্তৰ্ভুক্ত কৰিব বিচাৰো যে ভাষা ভাষাৰ মানে ভাষাৰ এটা অসুবিধা পাওঁ আৰু কেতিয়াবা ফাইনেন্সিয়েলটোতো এইটো আপোনাৰ এটা মেটাৰ কৰে চ মানে পইচা পাতি মেটাৰটো কৰে, কিন্তু টকা-পইচাৰ মেটাৰটোৰ উপৰিও মানে ভাষাটোৰ কেতিয়াবা প্ৰব্লেম এটা আহে মানে। অসুবিধাৰ সন্মুখীন হোৱা যায়। মই সেইটো মানে খুব মানে গুৰুত্ব সহকাৰে লৈছো আৰু। চ
এতিয়া আপোনাৰ লগত যেনেকে কথা পাতিছো, চ' এনেকে এতিয়া বিভিন্নজন মানুহে আহি এই কাইৰা এপছত মানে এতিয়া আহি বহুতে মানে নিজৰ নিজৰ ভাষাত মানে মত বিনিময় প্ৰকাশ কৰিব যেতিয়া। চ' তেতিয়া নিশ্চয় আমি ভৱিষ্যতে এনেকুৱা ধৰণৰ মানে হেৰিবিলাক মানে সহায় পাম বুলি ভাবো আৰু এই প্ৰজেক্টটোৰ জৰিয়তে।
হয় হয় হয় সেইটো অৱশ্যে হয় হয়। এতিয়া আমাৰ অসমীয়া ভাষাত চাবলৈ গ'লে কিছুমান অ এইবিলাক ইণ্টাৰনেটৰ আপোনাৰ এপবিলাক অসমীয়া ভাষাটো আচলতে সিমান দেখিবলৈ পোৱা নাযায়। বেংগলী ভাষাটো আ কিন্তু অসমীয়াটো সিমান ডেভেলপ নাই, তাৰ কাৰণে এইটো বস্তুটো আপোনালোকৰ কৰি আছে এইটো খুব ধুনীয়া বস্তু আছে। হৈ আছে কিন্তু চাবলৈ গ'লে।
হয় প্ৰায়ভাগতে কিন্তু বেংগলীটোৱে মানে হেৰি হৈ থাকে মিশ্ৰিত হৈ থাকে মানে।
হয় হয় হয় আৰু বহুতে বেংগলী ভাষাও বুজি নাপায় কিছুমান আছে মানুহ সেনেকুৱা বুজি অসুবিধা হয় বুজি পাবৰ কাৰণে।
উম উম কিন্তু এতিয়া বৰ্তমান যিটো মানে আমাৰ অসমৰ পৰিস্থিতি, অসমত মানে এনেকুৱা ধৰনৰ হৈছে গৰম বন্ধ যিহেতু চলি আছে। আপুনি যদি নৰ্থ ইষ্টৰ যিকোনো ৰাজ্যত যায় নহয় উত্তৰ পূৰ্বাঞ্চৰ মানে প্ৰত্যেকখন ৰাজ্যতে এতিয়া আমাৰ অসমৰ মানুহে লগ পাব আপুনি এইটো এইটো সময়ত মানে কাৰণ মই যিমানবাৰ গৈছোঁ মানে এই প্ৰায়ভাগ মানুহে মানে অসমৰে মানুহ মানে লগ পোৱা যায় যোৱাবাৰ মই যেতিয়া চেৰাপুঞ্জি গৈছিলোঁ তাতো গোটেই মানে অসমৰে মানুহ আছিলে তেনেকুৱা ধৰণৰ এইবাৰ মিজৰামতো অসমৰে মানুহ আছিলে
অসমৰ মানুহ বহুত দেখিবলৈ পোৱা যায় হয় আনকি হয় আনকি আপোনাৰ যিটো নেপ নেপাল হয় নেপালতো অসমীয়া মানুহ বহুত দেখিবলৈ পোৱা যায় তাত চবকে চবতে শা কেন্দ্ৰ আছে তাতো কিন্তু অসমীয়া মানুহ বহুত দে দেখিবলৈ পোৱা যায়
হয় হয়
ততে গৈছিলো নেপাল তাতে যাওঁ যেম মোটামটি অসমীয়াানুহ মানুহ দেখো এনেকুৱা লাগিছে যে মই অসমতে আছো নেকি এনেকুৱা
হয় হয় তেনেকুৱা লাগে হয় হয় হয় আজিৰ চেচনটো আমি ইমানত সামৰণি মাৰোঁ নেকি হয় ধন্যবাদ আপোনাৰ লগত কথা পাতি ভাল লাগিছে আপোনাৰ পৰা ভাল ইনফৰ্মমেশ্যন পোৱা গৈছে ভাল লাগিছে ধন্যবাদ হয় ঠিক আছে ধন্যবাদ